অ কি অ মই ভাল আছো দিয়া ঘৰতে আছো।
এই
মই ভাবিছো আৰু
এনেই আছো আৰু আজি আমাক আলোচনা কৰো নেকি
কি
অ তাকে ভালেই ভাবিছা। কচোন
বিহুত। আমাৰ বিহু আমাৰ
উ অ শুনিছো
বিহু অকল এটা উৎসৱ নহয় ততো গম পোৱাই বিহু আমাৰ কাৰণে কিমান জৰুৰী অসমীয়াৰ জাতিৰ মান মানেই হৈছে বিহু। গতিকে তুমি কি কোৱা বিহুৰ বিষয়ে
ঠিক কৈছা দেই বিহু কেৱল আমাৰ কাৰণে এটা উৎসৱেই নহয় বিহু আহ আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰা পৰম্পৰা গভীৰ ভাৱে জড়িত
হয় বিহু মূলত কৃষিভিত্তিক উৎসৱ মানে। কৃষকৰ জীৱনৰ যদি আমি গুৰুত্ব দিওঁ কৃষকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱটোৱে হৈছে বিহু। বিহু অবিহনে কৃষি নহয় কৃষক অবিহনেতো। কৃষি নহয়েই গতিকে এই লগত কৃষিৰ লগতে আৰু কৃষকৰ জীৱনৰ বিভিন্ন সময়ো সংগতি ৰাখি বিহুক বছৰ তিনিটা ভাগত। ভাগ কৰা হৈছে তিনিটা বিহু আমি বস তিনিটা। পালন কৰো। উ
উম ঠিকেই কৈছা দেই বিহু তিনিটাাতো জানাই চাগে ৰঙালী বিহু বা বহাগ বিহু কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু তোমাৰ কোনটো বিহু এনে ভাল লাগে।
মোৰ আটাইতকৈ ভাল লাগে ৰঙালী বিহু কাৰণ ৰঙালী অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু বসন্ত ঋতুৰ আগমনৰ সময়ত পালন কৰা হয়। যদি নৱবৰ্ষ উস বুলি কোৱা যায় আমাৰ অসমীয়াৰ কাৰণে ৰঙালী বিহুটোৱে আটাইতকৈ আহ মানে সম গুৰুত্বপূৰ্ণ এটা বিহু আৰু এইটোৱে প্ৰথম বিহু যত আমাৰ নতুন বছৰেৰে আৰম্ভণি হয় তুমি কি কোৱা এই বিহুটোৰ এই বিহুটোৰ বিষয়ে তুমি আৰু কিবা জানা নে ‍ ৰঙালী বিহুৰ বিষয়ে।
হয় ৰঙালী বিহুৰ সাত দিন থাকে বাৰু তাৰে ৰঙালী বিহুৰ উ- প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মানুহ বিহু গৰু বিহুৰ দিনা আৰু আ গৰু পুখুৰীত বা নদীত নি কিনে মাহ হালধিৰে গা ধুওৱা হয় লাও আৰু বেঙেনা। কোৱা হয় তাৰে পিছদিনা দ্বিতীয় দিনা হ'ল মানুহ বিহু মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ আশীৰ্বাদ দিয়ে বিহুৱান দিয়ে এনেধৰণে ন এই উৎসৱ বিলাক মানে ৰঙালী বিহুটো পালন কৰি যোৱা হয় আৰু নিয়াৰিকৈ
হয় তুমি ঠিকেই কৈছা সাধাৰণ তে এপ এপ্ৰিল মাহত এই বিহুতটো উদযাপন কৰা হয় এপ্ৰিলৰ চৈধ্য পোন্ধৰ তাৰিখলৈকে আমাৰ অ ন নতুন বছৰটোৰ শুভাৰম্ভ হয় ব'হাগ বিহুৰ এক দুই তাৰিখ পৰে লগতে ৰঙালী বিহুৰ কেইটামান বৈশিষ্ট্য মহত্ব আছে মই সেইকেইটা তোমাক অলপ কৈ দিওঁ ৰঙালী বিহুৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটো হ'ল বিহু নৃত্য আৰু বিহু গীত তুমিতো গম পোৱাই বিহু নৃত্য কেনেকুৱা বিহু নৃত্য নৃত্য আৰু বিহু গীতটো আমাৰ কাৰণে কেনেকুৱা লগতে ডেকা গাভৰু সকলে যে ঢোল বজায়, পেঁপাও বজায়, গগনা বজায় এইবোৰ বজাই বিহু নাচে পথাৰলৈ যায় গতিকে এইবোৰ তাৰ মানে মুকলি আকাশৰ তলত একেলগে মুকলি বিহু নাচে গতিকে এইবোৰ এটা খুব কি আনন্দ দিয়ে আমাক সকলোকে হয় নে নহয় বাৰু
হয় ঠিকে কৈছা দেই তুমি আৰু বিহুৰ সময়ত মানুহে - ধৰা কাপ নতুন কাপোৰ পিন্ধে মে জনক ঘৰলৈ যায়, ইজনে সিজনক শুভেচ্ছা জনায়। গৰু বিহু, মানুহ বিহু আদি বিভিন্ন পৰম্পৰাগত পালন কৰা হয়। একেবাৰে
হয়। গৰু আচ্ছা যেনেকে আমাৰ বিহুৰ গু গুৰুত্বপূৰ্ণ বৈ বৈশিষ্ট্য আছে নহয়? গৰু বিহুৰো কেইটামান কেইটামান বিশেষত্ব আছে। গৰু বিহু, ৰঙালী বিহুৰ প্ৰথম দিনাখন পালন হয় যেনেকে তুমি আগতেই উল্লেখ কৰিছা এইটো কথা আৰু কৃষকৰ জীৱনত গৰুৰ গুৰুত্ব বহুত বেছি। সেইকাৰণে সেইদিনাখন গৰুক গা ধুৱাই, যত্ন লৈ, লাও বেঙেনা খুৱাই কিনে আমি গৰু বিহুতটো প্ৰথম দিনাখন উদযাপন কৰো। এতিয়া ভোগালী বিহুৰ বিষয়ে কি কব পাৰা?
ভোগালী বিহু, ভোগালী বিহু বা মাঘ বিহু মূলত ভোগ আৰু আনন্দৰ উৎসৱ হয়। এইখিনি সময়ক আহ খেতি চপোৱাৰ পিছত মানুহে এই বিহু পালন কৰে। আৰু এই সময়ত মানুহে বিভিন্ন ধৰণৰ পিঠা পনা, লাৰু, জলপান আদি প্ৰস্তুত কৰে। ধৰা তিলৰ লাৰু নাৰিক কলৰ লাৰু গুড়ৰ লাডু আৰু তিলৰ পিঠা, নাৰিকলৰ পিঠা দৈ চিৰা, এনেকে খোৱা হয়। আৰু আমাৰ গাঁৱত এটা পৰম্পৰা আছে। গাঁৱত মানুহে বি মানুহ বিহুৰ দিনা ভাত নাখায়, সিহঁতে দৈ চিৰা খাব। এনেকুৱা জ বৰা চাউ চাউৰ জলপান খাব। এইবিলাককেদি মানুহে এ সেই নতুন বৰ্ষতো আৰম্ভ আৰম্ভণি কৰে আৰু। আমাৰতো আজিকালি চহৰত এইবিলাকৰ এ সংখ্যাটো কমিয়ে গৈছে, বা এইবিলাকৰ চিন চাবো নাই। চহৰত
সেই হয় বাৰু। এতিয়া ভোগালী বিহুত মেজি আৰু ভেলাঘৰো জ্বলোৱা হয়। ভোগালী বিহুতটো হৈছে আমাৰ দ্বিতীয়টো বিহু। গতিকে ভোগালী বিহু বা মাঘ বিহু মূলত ভোগ আৰু আনন্দৰ উৎসৱ তেতিয়া যে মেজি জ্বলোৱা হয় বা ভেলা ঘৰ, মেজি ঘৰে ভেলাঘৰ বুলিও কওঁ। গতিকে মেজি আৰু ভেলাঘৰ'ৰ বিষয়ে কিছুমান কথা আমি আলো- আলোচনা কৰো। যে ভোগালী বিহুৰ অন্যতম আকৰ্ষণ হল মেজি আৰু ভেলাঘৰ। গাঁৱৰ মানুহে বাঁহ খেৰ আদিৰে ভেলাঘৰ সাজে আৰু বিহু উৰুকাৰ নিশা সকলোৱে মিলি ভোজ ভাত খায়। সেই দিনটোৰ কাৰণে আমাৰ বহুত ডেকা গাভৰু বা ধৰি লোৱা তোমাৰ আমাৰ মা দেউতা সকলোয়েই মানে অপেক্ষা অপেক্ষা কৰে যাতে সকলোৱে ৰাতি পুৱা উঠিয়েই মেজি বা ভেলা ঘৰ জ্বলাব তাৰে সেই মেজি জ্বলাই কিনে অগ্নিদেৱক প্ৰণাম কৰে। ৰাতিপুৱাই পিছদিনা ৰাতিপুৱাই সেইটো তুমি গম পোৱা চাগে?
হয় ঠিকেই কৈছা দেই এই উম মাঘ বিহুৰ টাইমতে আমাৰ ধৰা ডেকা গাভৰু বিলাকে উজা ওজা কৰে ৰাতি থাকে। মেজিৰ কাষত বা গোটেই ৰাতি নাচ গান কৰি কিনে ধুনীয়াকে এই ৰাতিটো পালন কৰি দিয়া আৰু পিছ পুৱাতেই মেজি জ্বলাই সেইবিলাকৰ আনন্দ উৎসৱ বেলেগ।
হয় আচছা শুনা না কাতি বিহুৰ বিষয়ে অলপ যদি জানা তুমি কোৱা না কাতি বিহুত আমাৰ কেনেকুৱা হয় যিহেতু কাটি কাতি বিহুতটো আমাৰ তৃতীয়টি বিহু
কাতি বিহু আঁহ কাতি বিহুতটো কঙালী বিহু বুলিও কোৱা হয়ো কোৱা হয়। তুমি জানাই চাগে ত' এই বিহুত মানে কৃষকৰ ভঁৰালত ধানৰ ধান বা শস্যৰ অভাৱনাটো নাবে এই বিহুতোক কঙালী বিহু বুলি কোৱা হয়। আৰু এই বিহুতটো পালন কৰা সিমান উলহ মলহো নাই বা সিমান নাচ গানেৰে এইটো বিহু পালন কৰা কোনোদিনে আমি দেখা নাই।। আৰু হেৰি কঙালী বিহুৰ টাইমত আমি অ গাঁৱতে হওঁক বা চহৰতে হওঁক চহৰত বা প্ৰায় নোহোৱা বুলিয়ে ক'ব। গাঁৱত মানে মানুহ বিলাকে তোলৈ। তলত অঁ চাকি জ্বলাই অঁ পথত তুলসী তলে তলে মৃগ পহু চৰে এই পাঠটো। তুমি শুনিছা চাগে এইটোৰে আৰম্ভ কৰি সন্ধিয়া।। টো আৰম্ভ কৰে। সেই গোটেই কাতি মাহটো তুলসী তলত মানুহে জ্বলাই আৰু পথাৰত আকাশ বন্তি জ্বলাই। এইখিনি মাহত আৰু আজিকালি চহৰত এইবিলাক পথাৰ- চথাৰ অঁ জাগাওঁ নাই বা চবফালে বিল্ডিং মহাবিদ্যালয় এইবিলাকে আগৰি ধৰিছে কাৰণে আজিকালি' চহৰ আৰু আকাশ দেখাই পোৱা নাযায়। গাঁওতেই ধুনীয়াকে এইবিলাক কিছুমান নিয়ম পালন কৰি আহি আছে। মানুহ বিলাকে, সংস্কৃতি ৰক্ষা কৰি আহিছে, আমাৰ পৰম্পৰা বিলাক জীয়াই ৰাখি
উম হয় হয় আচলতে। এই সময়ত কি হৈছে কঙালী বিহুৰ সময়ত কৃষকৰ ভঁৰাল প্ৰায় খালী থাকে, সেইকাৰণে কঙালী বিহু বুলি কোৱা যায়। আৰু এইখিনি সময়ত আমাৰ অসমীয়া মানুহৰ হয়তো তিনি তৃতীয়টো বিহু, তথাপিও এই এই বিহুতো তাৰমানে সকলোৱে আনন্দ উল্লাস তাৰমানে বিশেষকে নকৰে কাৰণ সেই টাইমত ভঁৰাল ঘৰ প্ৰায় খালী হৈ থাকে অসমীয়াসকলৰ, এতিয়া বিহু উৎসৱে, অসমীয়া সমাজত বিভিন্ন ধৰণৰ ভূমিকা পালন কৰে যেনে বিহুৱে অসমীয়া সমাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতি বৃদ্ধি কৰে আমাৰ অসমীয়া মানুহৰ কাৰণে অসমীয়া অসমীয়া বিহুটোৱে হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ এটা উৎসৱ যত আমি একেলগে মিলি কিনে ভাত ভাতৃত্ববোধ আৰু সম্প্ৰীতি মানে বজাই ৰাখো, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি আমি বিহুতটো উদযাপন কৰো যাতে আৰু এ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি বিহু মাঘ, বিহুৱে হওঁক বহাগ, বিহুৱে হওক বা মানে কাতি, বিহুক আমি কলে সৰুবোৰে ডাঙৰক সেৱা কৰো যাতে ডাঙৰে আমাক আশীৰ্বাদ দিয়ে আৰু আমি বছৰটো সকলমে পাৰ কৰি নিব পাৰো হয় নে নহয়। বাৰু
উম ঠিকেই কৈছা দেই আৰু এই বিহুৰ সময়ত বিভিন্ন ধৰণৰ খাদ্য বনোৱা হয় ন। পিঠা, লাড়ু, দৈ, চিৰা, সান্দহ, তিল পিঠা, ঘিলা পিঠা, এই সকলবোৰ পৰম্পৰাগত খাদ্য প্ৰস্তু কৰা হয়। চহৰত বাৰু এইবিলাক বেছিভাগ মানুহে ব্যস্ততাৰ মাজত বনাব সময় নাপায় কাৰণে দোকানৰ পৰা কিনে কিন্তু আমাৰ গাঁৱত চাব গ'লে আমাৰ আইতা বিলাকে আগদিনে ৰাতি বা দুই তিনদিন ৰাতি আগ ৰাতিৰ পৰাই এইবিলাক যোগাৰ কৰি থয়, আমাৰ চহৰত ব্যস্ততাৰ মাজত মানুহ বিলাকে এইবিলাকৰ কৰিব বনাবও সময় নাপায় বা আজিকালি ঢেঁকি চেকিও কম হোৱা দেখা গৈছে।
হয় হয় সেইটো হয় যে আধুনিক যুগত বিহুৰ গুৰুত্ব মানে একে ক'ব গ'লে একে নাই। আগৰ দিনত যেনেকুৱা আছিলে যেনে আধুনিক যুগতটো বিহুৱে নিজৰ ঐতিহ্য আৰু সংস্কৃতি অক্ষুন্ ৰাখিছে বৰ্তমান বিহু কেৱল অসমতে নহয়। দেশ বিদেশৰো থকা অসমীয়া লোকসকলে পালন কৰে। আমি আমি আমাৰ সামাজিক মাধ্যমত বহুতো ভিডিঅ' আজিকালি যেনেকুৱা ভিডিঅ' ওলাই আছে তাতে গম পাওঁ তাতে জানিবলৈ পাওঁ যে দেশ বিদেশতো অসমীয়া মানুহসকলে বিহুতটো পালন কৰিবলৈ এৰা নাই আমাৰ সং সস্কৃতিক বজাই ৰাখিব তেখেতে তাৰ পৰাও চেষ্টা কৰিছে গতিকে এইখিনি গম পাই কিনে এজন অসমীয়া হিচাপে মই নিজকে গৌৰৱ বুলি গৌৰৱ গৌৰৱান্বিত বুলি ভাবো। আৰু
ঠিকেই কৈছা দেই বিহু আমাৰ সংস্কৃতিৰ অমূল্য সম্পদ বুলি কঁও পাহৰিব নোৱাৰা এক অমূল্য সম্পদ বিহুৱে আমাৰ পৰম্পৰা সংগীত, নৃত্য, আৰু সমাজ মূল্যবোধক জীয়াই ৰাখে একেবাৰে শেষত ক'বলৈ গ'লে বিহুৰ মূল উদ্দেশ্যতো তুমি কি বুলি ভাবা
মই অৱশেষত কওঁ যে বিহুৰ মূল উদ্দেশ্য হ'ল আনন্দ ভাগ বতৰা কৰা প্ৰকৃতি আৰু কৃষিৰ প্ৰতি কৃৃতজ্ঞতা প্ৰদান কৰা আৰু সমাজত একতা আৰু সম্প্ৰীতি বজাই ৰখা যাতে আমি অসমীয়া মানুহখিনি আমাৰ গোটেইখিনি মানে একতা আৰু ঐক্য আৰু ভাতৃত্ববোধ বোধেৰে যাতে একেলগে জীয়াই পাৰো। সেইখিনিয়ে হয় তুমি খুব সুন্দৰকৈ বুজাই দিলা আজিৰ আলোচনা কৰি মোৰ বহুত ভাল লাগিল।
হয় মোৰো বহুত। ভাল লাগিল দেই। বিহুৰ ওপৰত আলোচনা কৰাতোৱে আমাৰ এটা অভিজ্ঞতাও হল বা আমাৰ অলপমান শিক্ষাও বাঢ়িল এই তোমাৰ লগোক কথা পাতি মোৰ বহুত। খিনি জ্ঞান আহৰণ হলে দে বিহুৰ ওপৰত
হয় হয় সচাকে বিহু আমাৰ গৌৰৱ আৰু পৰিচয় গতিকে আজি ভাল লাগিল দিয়া ধন্যবাদ আকৌ লগ পাম।
নিশ্চয়।